হেল্ল' অ কি কৰিছ?
এইয়া অ' দুপৰীয়া ভাতকেইটা খাইছোহে এতিয়া।
অ ভাত খালি?
ভাত খালো অ।
কিহে খালি?
এ ৰঙালাও আলু মট দি ভাজিছিলো। তাৰপিছত হেৰি খৰিচা আছিলে।
অঁ।
খৰিচা বনালো আছে হেৰি কৰিলো। খৰিচা বনাই পেলাই পিটিকা অকন কৰিলো। বৰকে গোন্ধোৱা নাই খাব তেচ হোৱা নাই।
অ' অ' এ দুদিনমান ৰ'ব লাগিব তই চাগে ভৰায়ে খাইছ।
নাই হ'ল আজি চাৰিদিন মান।
অঁ অঁ।
হেৰি নহয় তহঁতৰ ফালে আছ নে খৰিছা?
এ' খৰিচা আমাৰ এতিয়ালৈকে অনাই নাই, আমাৰ হেৰি এ দেউতা পাহাৰলৈ গ'লে
অঁ।
নেটৱৰ্কটো ভালকে পোৱা নাই।
এতিয়া পায় শুনিছো নে?
অ' শুনিছো অ'।
এ' হেৰি দেউতা মানে পাহাৰৰ গাছটো আনে আমাৰ ইয়াত।
মাতটো ফাটি- ফাটি আহিছে। ফাটি ফাটি আহিছে অ হেল্ল'
হেল্ল' শুনিছ নে? অকমান নেটৱৰ্ক পোৱা জেগালৈ আহ চোন একো শুনা নাই।
অ' মই একদম এইখিনি পৰাই কথা পাতো, নেটৱৰ্কতো এইখিনিতে মোৰ একদম ফুল আছে দেখোন।